হেল্ল'
হেল্ল' অ'
অ' সেইয়া ধূপ জ্বলালো জ্বলাই মেলি এনে বহি আছিলো।
অ' অ' মই বাৰু ধূপ জ্বলোৱাই নাই মই ৰাস্তাতহে বহি আছো। ইমান ধুনীয়া হাৱা মাৰি আছে। ইফালে ধুনীয়া পথাৰ মা ই আছে মানুহে তাৰ পাছত এই ৰাস্তা কাষতে বহি আছো। ও ইমান ধুনীয়া হাবা মাৰি আছে ঘৰলৈ যাবলৈকে মন যোৱা নাই।
উম আজাল আজিকালি অকমান হাৱা পাবলৈও মানে টান হৈছে। ছে ন, ইমান ধুনীয়া এতিয়া সেৱা অকমান ওলাই মেলি গলে ভাল লাগে।
অ' এতিয়া ফেনৰ হাৱা বোৰ লৈ লৈ লৈ থাকি িলে গৰম হৈ যায়গে তোমাৰ প্ৰাকৃতিক এইটো
উম।
উম এয়া হাৱা মানে যিমান লৈ থাকিলেও একো নাই ন চা চেচা হাৱা এটা লাগি থাকে।
অ' একো নাই অ' ফেনৰ হাবাটো ললে তোমাৰ বেয়া আহে গম পাইচা নে নাই?
বেয়াহে অ' আৰু মানে অ' কাৰেণ্টটো গুচি গলেও কিবা গৰমে হেঁচা মাৰি ধৰে।
উম। ফ্ৰেছ হাৱা অকন কিমান ভাল লাগে ন আৰু যিটো মানে তোমাৰ এতিয়া পথাৰত ৰুই আছে ন মাটি চাতি ৰুই আছে তাৰ পৰা অহা কিবা হাবাতো মানে কিবা এটা মানে ভাল লাগে।
অ' আৰু মাটিৰ গোন্ধ।
উম মাটিৰ গোন্ধটো।
তোমালোকৰ খেতি কৰিছে নে?
খেতি এয়া ৰুব আৰু তোমাৰ এতিয়া পানীতো ইমান ৰোৱা নাই যে। হৈছে বৰষুণ হৈছে বাৰু দ দ চাইডে ৰুব হৈছে আৰু। কঠীয়া চঠীয়াা পাই মেলি আজৰি হল তোমালোকৰ?
আমাৰ এই ৰুই আছে।
অ' অ'।
মই সেই আগবেলা অকমান গৈছিলো তাৰপিছত এই ঘৰতো কাম কৰিব লাগে যে।
অ' অ' যাব লাগে পথাৰলৈ ভাল লাগে ন মাত
তাৰ পাছত এতিয়া অলপ দেৰি আগত আহিছো আহি পেলাই এই চাহ তাহ দি মেলি খাই বৈ এতিয়াই বহি আছো।
অ' অ' তে আজিকালি মাটি ৰুৱা মানুহ নাইকিয়া হ'ল নহয়।
নাইকিয়া হ'ল অ' আজিকালি খেতিও নাই আধিলে দিয়ে দিয়ে লোকক
আজিকালি অসমীয়া মানুহো প্ৰায়ে নাইকিয়া হৈ থাকিলে।
যান্ত্ৰিকতাৰ যুগ আৰু। চব যন্ত্ৰৰ দ্বাৰাই হ'ব।
সেইটোয়ে দুদিনমানানৰ পিছত তুমি কেইদিনমানৰি ছে চাবাচোন মানে এতিয়া মাতি ৰুোৱা ন এনেকে মান মানুহে মাতি ৰুবলৈ নাপায় এটা মেচিনেহে এনেকে ৰুই যাব আৰু।
উম ন ওলোৱাাততো ওলালেই ন এতিয়া মানে ধৰা কিছুমানে অৰ্থৰ অভাৱৰ কাৰণে ৰুব পৰা নাই।
আৰ্থিক অৱস্থাৰ কাৰণে কিছুমানে ৰুব পৰা নাই সেইকাৰণে। দেখিছা নাই এনেই তুমি? ফোন বিলাকত ফোনতেটো তোমাৰ এনে অ', অ',
চব ওলালে আৰু।
চব ওলালে মাটি ৰোৱা, ধান দোৱা
উম, অ, নহয় চব। মাত্ৰ এতিয়া মানে পইচাহে লাগে আওঁ।
পইচাহে লাগে সেইটোৱে পইচা হ'লে চব সহ আজিকালি মানে ইমান কষ্ট নকৰিলেও হয়।
নকৰিলেও হয় অ,
সেইটোৱে কষ্ট নকৰাকে মানুহবোৰে আৰামত বহি- বহি কাম মানে খাইছে কাৰনেটো বেমাৰ আজাৰবোৰ বেছি হৈ গৈছে মানে।
উম, মানুহে শ্ৰম কৰিবলৈ এৰিছ যে ন' আগতে তোমাৰ কিমান হাল বাবলে মানুহবোৰ যায় আজিকালিটো প্ৰায় নোযোৱাই হ'ল ট্ৰেক্টৰ থকাৰ বা ধই। ট্ৰেক্টৰ, পাৱাৰটিলাৰ।
খাই সেইকেইটা মানে সেই বেলেগৰ চকুত মানে একদম এক সিহঁতবোৰ যে একোৱেই নাই সন্মান নথকাৰ নিচিনাহে হয় মানে।
সেইটোৱে সেইটো টো আছে আজিৰ সমাজত সেইটো টো আছেই। তুমি কিবা এটা কৰি খাইছা বা কাৰোবাৰ এঘৰত তুমি অকমান এনেই গ'লা যেনিবা ৰুবলে বা এনেই যেনিবা গ'লা উম,
আৰু কাৰোবাক সহায় কৰি দিবলৈ বুলিও নহয় -নহয়। কোনেও কাক সহায় কৰি নিদিয়ে। সেইকাৰণে চব পইচালেই হ'ল আৰু পইচা দি পইচা দিলে তোমাক কৰি দিব আগৰ-আগৰ মানুহৰ এ ইমান বোৰ খেতি বাতি নিজে কৰে ন এনেকে বেলেগে কিছুমানে মানে নি যি বেলেগক ৰোৱেগৈ আকৌ তেওঁলোকেও আহি পেলাই তেওঁলোকক হেৰিয়ত ৰোৱগৈ।
আৰু তেনেকে হলে কৰিও ভাল লাগে কাম নহয় নহয় বাৰু তুমি-তুমি সিহঁতৰ আজি পথাৰলৈ গ'লে বা সিহঁতি কাইলে সিহঁতৰ পথাৰলৈ। আৰু শুন অ, কামটো সোনকালেও হ'ল আৰু তোমাৰ লগে একে ভাগে মিলি -জুলি কৰিলে ভালো লাগিলে। কথাও পাতিলা, চব হয়।
চব হয় অ, এতিয়া মানে তেনেকে কোনে এনে ৰৈ দিবগে সময় কাৰো নাই পইচা দিলে ৰুব। আৰু তোমাৰ হেৰি হাজিৰাও বহুত হল নহয় পাঁচশ টকা মান হল নেকি।
হল মানে এতিয়া এইবাৰত হ'ব মানে আৰু ইয়াৰ আগৰবাৰ যদি হোৱা নাছিলে এইবাৰত হব। উম,
ট্ৰেক্টৰত সেই ভাড়া হেৰিটোও বেছি হ'ল।
বেছি হ'ল মূল্য বৃদ্ধি তেলৰ - তেলৰ উম, বাঢ়িলে।
উম, এশ সত্তৰ টকা হ'ল এতিয়া।
অহ, বহুত বাঢ়িছে।
কাম। আৰু খেতি পথাৰবোৰ মানুহে নকৰিলে খাব কি কোৱাচোন, যি মানে বস্তুৰ দাম হৈছে। চাউল কেইটাও যদি মানুহে কিনিব লগা হয়, মানুহে মানে কোন ফালৰ পৰা মানে উদগতি কৰিব পাৰিব মানুহে।
হয় হয়।
উম, খেতি, আমি আমাৰ সৰু-সুৰা মানুহ বিলাকে খেতি কৰি আছে কাৰণে ডাঙৰ মানুহ খিনিয়ে কাঢ়িবলৈ পাইছে।
এই আগতে যে কে উম, ত্ৰিছ কেজি নে পইত্ৰিছ কেজি চাউল যে এখন কাৰ্ড আছিলে সেই কাৰ্ডখন এতিয়া কাটিব মানে এতিয়া অকল সাত কেজিহে পাবা মানে এতিয়া।
অ', অ', মই পাইছিলোঁ ফোনত অ,
উম,
চাই সেইবোৰ এতিয়া চিষ্টেমবোৰ কেনেকুৱা কৰি আছে বাৰু মানে
সেইটোৱে প্ৰথমতে চববোৰ দিব দি-দি এটা- এটাকে মানে চব নাইকীয়া-নাইকীয়া কৰি-কৰি কৰিব ধৰিব এতিয়া নিমখ-নিমখ দিছিলে, চেনি দিছিলে, সেইখিনি এতিয়া কমাই দিলেই নহয়।
উম, আৰু সেইটো-সেইটো মূল্যটো বৃদ্ধি কৰিছে সেইবোৰতো মাৰিছে মানুহৰ মানুহে এতিয়া ধৰা এতিয়া এল পি জি গেছটো গেছটোৰ কাৰণে মানুহ কিমান দৌৰিব লগা হৈছে, বা কিমান মূল্য বৃদ্ধি পাইছে সেইটো কাৰণে। সেইটোৰ কাৰণেটো কি এতিয়া হোটেল বুকৰ তোমাৰ এতিয়া হে এতিয়া জুইত বনাব লগীয়া হৈছে কাৰণে পুৰা মানে বস্তুবিলাকৰ অ, ফাষ্ট ফুডে হওক যিয়ে হওঁক মানে দামটো বাঢ়ি-বাঢ়ি গৈছে গতিকে পৰে।
উম তেওঁলোকেও কষ্ট হয় নহয়।
তেওঁলোকৰ হয় হয় অ'। তাৰ মানে এফালে দিছে এফালে মাৰিছে, এতিয়া সেই পইত্ৰিছ টকা যিখন কাৰ্ড সেইখন কাৰ্ডটো কাটিলে ধৰা- কিছুমান এতিয়া একেবাৰে নথকা মানুহ বিলাকে সেইখন পায় তোমাৰ মাহটো চলি যায় ধৰা, হয় নাই বাৰু।
হয় হয় হয়।
যিহে তুৱে সেইটো কাটি দিয়াৰ লগে লগে মানুহৰ এতিয়া আ যি হলেওতো অলপ অসুবিধা সন্মুখ-
হয় হয়।
অসুবিধাৰ সন্মুখীন হব আৰু তোমাৰ চুৰ ডকাইত কৰিবলৈ ভয় নক- কৰিব এইবোৰ সেইবিলাক বেয়া বেয়া বেয়ালৈ মানে তোমাক যাব গৈ সেইটো।
এতিয়া মানে আগতকৈ বহুত কমিলে চোৰ- ডকাইটো।
কমিছে, কমিছে আহ মানে এতিয়া কৰিব মানে কৰি খোৱাতটো এতিয়া বাঢ়িছে ন?
আগতে আগতে যিমান আছিলে এতিয়াতো বহুত কমিলে হ'লেও এতিয়াও মাজে মাজে হৈছে আকৌ -
হৈছে হৈছে মাজতেটো তোমাৰ বহুত হৈছিলে বহুতেই হৈছিলে অঁ। উম। কৰিব লাগে
কৰিব লাগে অঁ পৰিশ্ৰম কৰিব লাগে আৰু অকল এবাৰ মানে- উ ধান জানা বুলিয়ে নহয় ঘৰতো ইটো সিটো খেতি কৰিব লাগে অকমান জেগা মানে ধুনীয়াকৈ, আও এনেই এতিয়া আমাৰ - কিছুমান লৰা আমাৰ লৰাবোৰ বেলেগত বাহিৰৰ ৰাজ্যত গৈ কাম কৰেগৈ এ গাওঁত ইমানবোৰ মাত- টিপ পৰি থাকে বা তেনেকে গাঁৱৰ ল'ৰাবোৰ মানে একেলগ হৈ পেলাই সেনেকৈ কিবা খেতি কৰিব পাৰে, বাত ফাৰ্ম খুলিব পাৰে। সেইবোৰ কাম কৰিবলৈ সেইবোৰ হাতত লব লাগে, সেইবোৰ মানে চৰকাৰ তাত তোমাৰ পইচাও দিবনহয় সেইবোৰ কামৰ কাৰণে।
উম উম আঁচনি হিচাপে সিহঁতক পইচাও দিব। অ' আজি অলপ দিনৰ মানে কি বছ কিছুমান মানে বছৰে হ'ল আৰু সেইবোৰ কিছুমান জালু কবা বাগানৰ কাৰণে পাইছে, আমাৰ গাওঁৰ বহুত ল'ৰাই পাইছে তেনেকৈ। জালুকৰ বাগান- বাগান তেনেকে তোমাৰ ফিফটি থাউজেনড দি দিয়ে সেইটোতে হেৰি - কাম কৰি কৰি আকৌ আকৌ নেক্স টাইম বা ছেকেণ্ড হেৰিত দেখুৱাই ছেকেণ্ড টো দেখুৱাই দিয়ে। হেৰি পইচা পায় আছে ন সেই- সেইবোৰ কৰিপেলাইটো পইচা এটা পাইছে, সেইটো মোটা এটা- উম মানে মোটা বছৰটোত কামত হৈছে সেইকাৰণে কৰিব পাৰিছে।
ঘৰৰ পৰাই ইনকাম কৰিব পাৰিছে, এতিয়া বেলেগত বেলেগৰ মানে ৰাজ্যত কাম কৰিবলে গ'লে চিন্তাও এটা
অহ। সেইটোৱে এতিয়া পৰিচ কৰিছে মানে চাউলটো ধৰা ধানকেইটা ছমাহে তোমাৰ ধৰাচোন ছমাহ মানুহে দুমাহ দুমাহ যেনিবা কষ্ট কৰি ৰুলে হয়নে একত বাৰ দিনত এতিয়া উম ধুনীয়াকে দাই মেলি যেতিয়া ভঁৰালত ধানকেইটা সোণ গুটি ভৰাব নহয়
অ তেতিয়া কিমান ভাল আৰু নিজৰ নিজৰ কষ্টৰ অ নিজেও কষ্টৰে খাব পাৰে মানে কষ্ট কৰি পেলাই যিকেইটা ফল পায়। লোকলে আশা কৰিব নালাগে কিনিবও নালাগে।
উম। সেইকেইটা সেইকেইটা থাকিলেও মানে নিশ্চিন্ত মানে থাকিব এই আজি কিবা এটা মানে তোমাৰ আৰ্থিক ভাৱে এ দুৰ্বল হৈছে ধান এক বস্তা মানে বেছি দিওঁ যি হলেও, মানে সেইটো এটা
খেতি চাতি সৰহকে থাকিলেও সেইফালে ভাল মাটি অকণকে বন্ধকত দিওঁ মাত এনেকুৱা আজিকালি আকৌ আমাৰ মানুহখিনিয়ে মাটিখিনি এই মানে বেলেগক বেছি বেছিহে দিয়ে, খেতি মন নাই বেলেগক বেচে আকৌ আধি দিয়ে তেনেকুৱা কৰাতকে যদি নিজেই ঘৰতে কৰিব পাৰে অকমান হলেও লোকৰ পা মানে আশাত নাথাকে ন বেলেগৰ পৰা কিনা মেলা
উম, সেইটোৱে
সেইবোৰ বুজি নাপায় অ মানুহবোৰে নিজে মানে চ নিজৰ সেই বস্তুবোৰ নিজে হেৰুৱাই দিছে।
উম এ মানে এনেকুৱা হৈ আছে ন কৈছো নাই এতিয়া মানে যান্ত্ৰিকতাৰ যুগত যন্ত্র ৰয়হে যেন চব চলা হব ভাতকেইটা খোৱাই দিলেও বেয়া নাপায়।
বেয়া নাপায় আৰু সেই উ তোমাৰ কাটলা, অহ
অহ
চব মেচিন ওলালেই আৰু সেইবোৰ ইমানো কষ্ট
চব মেচিন, কি দৰকাৰ ডাইৰেক্ট ঘছকে দিব আৰু কাপোৰ ধুই এতিয়া এতিয়া মাত্ৰ তোমাক ঘৰ
বাচন ধোৱা মেচিনটো মোক সেইদিনাখনিয়ে শুনিছো পাই মই আচৰিত হৈ গৈছোঁ
অ মইতো শুনা নাই মইতো শুনাই নাই দেখাও নাই বাও তুমি কওঁতেহে মই এতিয়া ওলাব পাৰে বুলি ভাবিছো আৰু কাৰণ আজিকালি চব সহজ যে,
অঁ
উম। এতিয়া মাত্ৰ তোমাৰ বাকী আছে ঘৰত সেই ৰ'বত, ৰ'বত আনিবলেহে বাকী আছে নেকি কিছুমানে চাগে আছে নি ঠিক নাই, আছে নহয় উম। খাৰ খা মেচিনো ওলালে দেখোন
অঁ, দেখিছো দেখিছো অঁ হব দিয়া এতিয়া অ এই গধূলা লাগিব হ'ল যাওঁ আও ঘৰলে।
অ অ ঠিক আছে।
অ অ ঠিক আছে হ'ব।